হেল্ল' অ কি কৈছ
আহ এ আছোেইনে ইমান গৰম বাহিৰতে বহি আছো গছৰ তলত
ময়ো গছত আছিলো কিন্তু এই গৰমতটো বেছিহে লাগিলে আহ দি প ভিতৰত আছো স হৈ আছে নি বাৰু মোক মাতো নাই নহয়
নাই নাই
অ সেই কুলাৰটো লগাই লৈছো মানে এনেকে হেৰি বাহিৰত সমাই
তাপত তাপ এটা আহে যে সেই তলপাত পকা ত মাটি হোৱে ভাল মানে সেই টাপতটো ইমান পোৱা নাযায় হয় কিন্তু সেই পকা পকা পা মানে সেই গোপ গুপীয়াকে সেইটোহে লাগি থাকে টাপটো
এতিয়া ৰাস্তাত যাবিচোন ৰাস্তাত যদি এতিয়া বৰষুণ পৰি দিয়ে উম কেনেকুৱা গৰম তাপ ওলাই একদম থাকিব লাগিব আমাৰ যে ঘৰৰ ভিতৰত থাকিবই নোৱাৰি মইে দিনতো গছৰ তলতে বহি আছো ধুনীয়া বত এ সমাৰি থাকে যে আমাৰ বাটত
অ
আমাৰ আকৌ সেই তেনেকুৱা নহয় এতিয়া চা আমাৰ ৰাস্তাটো এতিয়া হেই চি চি ব্লক হেৰি নহয় জানো তাৰপিছত আকৌ সেই চোতাৰখনো পকা তকত থাকিবি এতিয়া কচোন হয় সেইটো কাৰণে মে সেই গৰমৰ হেইটো বেছি আৰু
আমাৰ এইখিনে গোটেই আমাৰ বাটত এতিয়া গোটেই মানুহ বগা হৈ আছে ধঢেৰ মানুহ বহি আছে বাটতে
আৰু তহঁতৰ তাতে পথাৰখনো
পথাৰ এতিয়াতো আৰু ভাল হ'ল এতিয়া মানে এয়া ঢাপটো পাৰ খিনি মানে পুখুৰী আছিলে যে এতিয়া মানে গোটেই জেচপি খান্দি দিলে যে সেইখিনি মানে গোটেই পুখুৰ খুুৰীৰ নিচিনা হৈ গল মানে এতিয়া এনেকুৱা ধুনীয়া বতাহ মাৰি আছে তাতে বহি আছিলো চব
হয় নেকি কোনে শনালে
ধুনীয়া হৈ গ'ল সেইখিনি এই মানে মিনুহঁতৰ ঘৰৰ মাটি কাটিছিলে যো সে তাৰাপা সে তাৰপা কাটিছিলে মানে তাৰ পৰা নি আছিলে এতিয়া কাৰণে সেই পুখুৰীতটো ডাঙৰ হৈ গ'ল যে
অহ অহ
পানীৰ পৰাও নেকি বতাহ মাৰি থাকে পানীৰ পৰাও বতাহ আহি থাকে তাৰপিছত আকৌ সেই ধুনীয়া মানে বহুত ধুনীয়া হৈ গ'ল এতিয়া। সেই ঠাইডোখৰ
চুইমিং পুল বনাই
ফুল পাৰি, তাকে ভাবিছো কাইলৈ বোলো মই গাটো তাতে ধো নেকি?
পুৰা চুইমিং পুল বনাই দে বিজনেছ কৰ।
উম তাকে কৰিব লাগিব। তাৰপৰা সে কিবা হেৰিয়েহে গা ধুব আও হাঁহে গা-
হাঁহ হে ধুব, গৰু ছাগলীয়ে পানী খাব। অহ।
আকৌ এ গোবৰ পেলাই, খোৰিহঁতে হাত ধুব।
ধুনীয়া হ'বা সেইটো চুইমিং পুলত।
উম। কিন্তু এতিয়া পানীখিনি কিন্তু ধুনীয়া বগা হৈ আছেগে যিক মিকাই আছে এতিয়া পানীখিনি ৰ'দত।
নহয় এতিয়া বগা হৈ থাকিব। কিয়, কাৰণ মাটিৰ তলত সেইখিনি হেৰি হৈ যাব নাই, ত টাইলছ লগোৱাৰ পিছত সেয়াত ত হেৰি কৰিব পাৰিবি নি।
উ টাইলছ লগোৱাৰ পিছত আৰু সেই গোবৰ টাইলছ লগাৰ পিছত সেই গোবৰ এ এফালে
হা হা অ সেইটো এনেকুৱা হৈ থাকিব। সঁচাই কিন্তু ঐ আমাৰ কিন্তু সেইডোখৰ জেগাটো হয় নাই, ধুনীয়া মাটি এডোখৰ কিনি এনেকে সৰু সুৰাকে মানে হয় নাই চুইমিং অ চুইমিং পুলে চুইমিং পুলে একদম ধুনীয়াকে ৰিজৰ্ট খন যদি বনাই দিয়া যায়, মজা হ'ব। এই বোৱা গাও যে ৰাস্তাটো আমাৰ মাটিখিনি মানে সচাই ভাল হব আক। বিৰাট ধুনীয়া হ'ব। বাবুক মন্ত্ৰটো দিবহে লাগিব ৰ।
আগতে খেৰৰ ঘৰটো যে বনাইছিলে, সেইটোকে সফল কৰি ল'ব দে। আগফালৰ খেৰী ঘৰটো।
চাৰ্ট হাউচ
উম সেই ঘৰটোত যে সোমা কল্পনা কৰ কিমান গৰম হ'ব সেই ঘৰটোত
ইগ্লো
চব অ ইগ্লো চব ভালেক গৰম একদম মানে খুব মাৰা মানে ঘৰটো
অ আহ সেইটো সেইটো ঘৰত যে মানে যোন মানে ল'বলৈও মানে সেইটো নাভাবিব ন সেইটো গুদাম ঘৰ বুলি ভাবিব নহয়
উম এতিয়াতো গোটেই গুদাম হৈ আছে বহুত ভৰং
কি কি আছে ভিতৰত
নাজানো মোৰ মানে সেই টিউশচন কৰিবলৈ আমাৰ এইফালে মানে বাতটো গেলা হয় যে মানুহক কয় আও এই তোমালোকৰ বাটতো ইমান বেয়া যাবই নোৱাৰে পৰিমে এনেকে কৰে যে আহ লৰা ছোৱালী বিলাকেও কয় বাটটো বহুত বহুত বেয়া কেনেকে যাম বুলি তাৰছতে সে তহতৰ ঘৰতে মানে তাতে অ ল'ম বুলি ভাবিছিলো তাৰছতে আও ৰে যিখনহে কাৰো কাৰ্য হে যিসোপাহে বস্তু ধানে ধু- ভিয়ে তাৰ চত উম বহুত গৰম নোৱাৰি তাত। তাৰছতে এইটো ৰুম, অ পাৰি তাৰছতে সিটো ৰুম চাফা কৰি দিছিলে। তাৰাপা নগলো আৰু খালি।
কোনো ৰৰুম
এ আগতে যে হেৰি আছিলে, গোঁসাই ঘৰ আছিলে যে
আহ অ অ।
তাতোতো ফেন নাই হয়। তাৰপিছত এই সেইকেইদিন বাৰু মানে বহুত দিন হ'ল, সেইকেইদিনৰ আগত বাৰ ইমান গৰমো নাছিলে হে খালি মোৰ মই এলাহতে নগলো মানে কি স্কুলৰ পৰা আহি তিনিটা বাজ ত লগতে যাবই হয় ঘৰত থাকিলে তেওঁ দশ মিনিট সময় শুব পাও হয়। মানে তালে গলে ঘ স্কুলৰ পৰা আহি লগতে ভৰি হাত ধুই ওলাই আকৌ তাত যাব লাগে যে। সেইটো কাৰণে বোলে দশ মিনিট ৰেষ্ট লব পালেও বহুত, সেইকাৰণে নগলো তালে।
সেইটোও হয়।
উম।
হেৰি এইটো কি কয় ভাত কিহ হতে খালি?
ভাত উম পাহৰি থাকিলো ৰহ অ ভাত। দালি তাৰপাছত আৰু ভাতকেৰেলা আলু ভাজি তাৰ পিছত কঠাল গুটি। উম।
তেণ্ডত আছে আমাৰ কঁঠাল গুটি।
অ কঁঠাল গুটি সে পুৰি পেলাই পিয়াজ, জলকীয়া তেল হানি দিছিলে, তাৰ পাছত আৰু আৰু এই পটল -পটল পুৰি খাই পাইছ নাই?
পটল পুৰি অ এদিন
সঁচা গৈছো বহুত ধুনীয়া লাগে বুট কেইটামান তিয়াই থৈ দিবি নহয়, তাৰপিছত এই পটল কেইটা পুৰি জলকীয়া তাৰ পিছত আৰু
পটলকিটা কেনেকে পুৰ কিবা জাৰত পুৰ, নে কি কেনেকে পুৰ?
এ আমি এনেকে কুটাই অঙঠাত দিলেও হয়। অ আমাৰ এনেকে খলি এডাল আছে মানে লুহাৰৰ, তাত এনেকে ভৰাই দিওঁ আৰু বহুত ধুনীয়া লাগে খাই চাবিচোন।
অ অঙঠাত দিয় ন ডাইৰেক্ট জুইত দিয়?
উম অঙঠাত দিয়ো ক জুইত নিদিও। মই প্ৰথম মাহতে পুৰি দিয়ে নহয়, মই ভাবিছো কেনেকুৱা লাগিব খায়? খাই মানে নাখাওঁ তাৰপিছতে খা খাই চাই ভালে লাগে খাই।
অ। অ তৰৈ যে তৰৈ, অ তৰৈ পুৰি খাইও ভাল লাগে।
উম জিকাও ভাল লাগে খালি কুমলীয়াটো হ'ব লাগে।
জিকা, ভুলটো ভালেই লাগে, জিকা, ভুলটো এনেও মই ভালেই পাওঁ পুৰি খাই বেছি ভাল লাগে হয়। চবজি বনাতকেও কিন্তু মানে সেই সেইকেইটা কথা। চোৱা মানে যোনকেইটা আমি উজলি মানে ইমান হেৰি নকৰো হয়। উম, সেইকিটা ভাল লাগে খাই। আমাৰ আ আমাৰ আজি চব একদম ভুল তাৰপিছত ভাতকেৰেলা, আলু চয়াবিন তাৰপিছত দালি এমুঠি, লেতেৰা মাছ চব দি পিলে থপথপীয়াকৈ বনালোঁ তাৰপাছত ৰাতিপুৱা ৰুটি লগত খালোঁহে আ।
আমাৰো ৰাতি তেনেকুৱা আছিল।
অলপমান হেৰি ৰখিলে নাই অ খহকে ৰখিলে মানে অলপ তাৰপিছত। পৰি আকৌ সেইয়াকৌ ভাত লগ তাক ভাজিলো। তাৰপিছতে মায়ে দালি বনালে, দালিত সেয়া কঁঠালৰ গুটি
তিতা কেৰেলাটো খাই ভাল লাগে আকৌ ন।
মই ভাল পাওঁ। আগতে নাখাওঁ, আগতে একদম বেয়া পাওঁ তিতা কেৰেলা এতিয়া কিন্তু তিতা
কি খাওঁ, আগতে মই একোৱেই নাখাওঁ।
তো একোৱেই নাখা।
মইও নাখাওঁ মোক যি দিব চব। মই কাহী কাষত চব মানে মই হে। অকল জোল ৰস ৰসে আহিছে জোলটোহে খাওঁ মানে। ন আগতে মই না কবি খাও মই কিবা গাজৰ খাওঁ না মূলা খাও নে একোৱে নাখাও তিয়হ হওঁক বিলাহী হওক চালাদৰ নামত মানে কেঁচা বস্তুৰ নামত মই একোৱয়ে নাখাওঁ আলু বাহিৰে আলু আৰু বিলাহী বাহিৰে
আমাৰ আমাৰ আমাৰ বিহু অকল আলু বিলাহীও নাখায় তাই। আকৌ যে সেই পিয়াজ খিনি যে মই এতিয়া কেতি মেগী বা সেই পাচ- চাস্তা চাস্তা বনাই দিলে হা, সেইখিনি -সেইখিনি তাক একদম মানে হেৰি ছাইডত ৰাখি ৰাখি লৈ পেলাই গুচি আহে, বাকীখিনি চব মানে চাই কৈ কৈ সেইখিনি আঁতৰা লয় তাৰ মানে সেইটো কাম বাঢ়ে মানে।
তাকে মই এতিয়া ভাবো কিয়েনো বেয়া লাগে খাই আকতো যে নাখাইছিলো আনি পকৰীত দিয়া পিয়াজ খিনি মই
দিদিলেও মানে বেয়া পায় অ
এ তাৰপিছত আকৌ মালপোৱাত দিলেও আঁতৰাই দিওঁ। পিয়াজ দাইলত দিয়া পিয়াজটো মই একদম নাখাওঁ আ
এতিয়া বিচাৰি বিচাৰি খাও হে।
উম এতিয়া মানে ভাবো আৰু কিনো বেয়া লাগে উ হম নাই নাই নাই
এতিয়া হ'ল আও ন এতিয়া হেৰি যে গম বন্ধৰ কাৰণে নেকি।
উ উম আছে মানে খালি মই এইকেইদিন লোৱা নাই।
দুদিন মান ৰেষ্টটো লাগে অ নিজৰ দেহটোকো অ নেৰিবি টিউচন কেইটা নেৰিবি দে
এইবোৰ নোৱাৰো এইকেইটা এৰিলে মোৰ এতিয়া মোৰ অৱস্থা নাইকিয়া হৈ আছে।
অ টিউচন নেইবি আৰু পাৰিলে গোটাই হে ল ত হেৰি কৰিবি চোন গ্ৰুপ চিষ্টেমত ল'ব নাই
গ্ৰুপতে লওঁ ক উম গ্ৰুপত চাৰিটা চাৰিটা আঠটা
আঠটা বা আঠ পাঁচ গুণ চল্লিশ
উম চল্লিছ উম এই কিন্তু সঁচাই কৈছো মই যে পইচা পাও কি হয় মই নিজে নাযা- গম পাইছ তাই কি হয় মানে নহয়। আচলতে কি হয় মানে সমানে নাপাও যে বস্তুটো এতিয়া সিটো সিটোৰ মাহৰ টিউচন ফিজ আজিলৈকে দিবলৈকে আছে হয়। এইটাব কালি পালো পাচশ টকা এই ঘৰলে কিবা এটা আনিলো ৰিচাৰ্জটো কৰিলো তেনেকেই শেষ পাঁচশ টকাটো কোনো কামত নাহে।
নাহে সেইকাৰণে মানে একেলগে দিলে মানে ভাল আও হয় নাই। একেলগে দিলেও ভাল আৰু একেলগে লবলৈও ভাল তই কাম কৰিবি এ শুন শুন মানে এটা কাম তই সেইকেইটা পইচা নাই বুলি তই এ এফালে সঞ্চয় কৰি যাবি আকৌ কিবা এটাত সেই
নাই বুলি এতিয়া মই ধৰিবি নাই বুলি এতিয়া ধৰিবি কেনেকে ৰিচাৰ্জটো নাইকিয়া হয় ৰিচাৰ্জটো
অ সেইটো হয়।
এতিয়াতো নিজৰ ৰিচাৰ্জ ভৰালো মাক ভৱাই দিলো তাৰ পাছত আকৌ সেই কিতাপ খন কিনিলে এই ইটো সিটো টো এনেকে পইচা নাইকিয়াই হৈ যায়।
আকৌতো স্কুলৰ পৰাও পাওঁ।
হয় অ হা স্কুলৰ পইচাটো সেই ই এম আই টো শেষ হ'ল আৰু বাৰু সেই ই এম আই মই সেইক অ এইকেইদিন মাহৰ হেৰিটো নাপাওৱেই সেই কিমাহৰ পইচাটো মই তাতে কাটিয়ে আছো উম
হেৰি আকৌ এইটো কি মানে এনেকে নাখাচি নগলে যে দেখা একো কৰিব নোৱাৰিবি দে তই যেনেকে নহক মানে তই এইটো ভাবি লবি যে আজি ইমানটো টকা ইমানটো টকা মই মানে একদম ৰাখি যামেই এক একদম মানে তই ৰাখি মানে সেইটো মনত তই হেৰি কৰি ল'বি ৰান্ধি লোৱাৰ লগে লগে তই মানে সেইটো সঞ্চয় কৰিব বুজিছ
এ আকৌ হেৰি ক খঞ্চৰা কি কৰিবি নো হে একেলগে পালে মোতে মতে পালে ভাল
আৰে এ এটা এটা দুটাকে পালেও ত কৰি যাবি তাৰপা আগতিয়াল হলে তাৰপিছত তই সেই কম কমকে হলেও তই উলিয়াই পলে সেই উ খৰচ কৰিব তেনেকে কিন্তু সাচি নগ'লেতো পিছত কিন্তু একো নহ'ব খোৱাত ইমান হেৰি নহ কৈবিচোন মই আগতে সেই কাপোৰ কানি আৰু এই মৰিগাৱ গ'লে আমাৰ মানে বহুত খৰচ হয় মৰগেইটা
না মই কিবা এটা লও না মই কিবা এটা খাও
উম মই কৰিলো আমাৰ গোসানিৰ পৰায় বহুত বেছি খৰচ হৈ যায়
উম
এ ল'ৰা ছোৱালী থাকিলেতো অ আৰু হ'বই দে দে হ'ব দে মই ঘৰচৰ সাওগে হ'ব দে